কোৱা।
অ' আজি মান মানে বিহুৰ ওপৰত, অকমান আলোচনা চনা এটা কৰো ভাবিছিলো। বিহু। যিহেতু বিহু আমাৰ জাতীয় উৎসৱ, আমাৰ বিহু কেনেকুৱা লাগে?
বিহু মোক বৰ অ' বিহু মোক বৰ ভাল লাগে। আ মোৰ, তোমাক কেনেকুৱা লাগে?
ভালে লাগে, প্ৰত্যেকবছৰে মানে আমাৰ এই বিশেষকৈ আমি ৰঙালী বিহুটো লৈ ৰখি থকা যায়। হয়নে? ৰঙালী, ভোগালী, কঙালী তি-তিনি তে বিহু তথাপিও এই ৰঙালী বিহু আৰু হ ভোগালী বিহু এইটো-এইটো তাত বিশেষকে মানে বেছি মানে আমাৰ আনন্দ-ফূৰ্তিৰ আৰু উম
অ সেইটোতো হয় বাৰু ৰঙালী বিহুত তোমাৰ নাচ গানেৰে উৎসৱ
হয় ত বিহু ৰঙালী বিহুতটো আজিকালি মানে বিহু ফাংচন বেছি হৈ গৈছে আকৌ আজিকালি
অ আগত ইমান নাছিলে এতিয়া যত বৰ ভালকে ডাঙৰকে উৎসৱ কৰা হয় বৰ ভাল লাগে
আহ তেতিয়া ৰঙালী বিহুৰ সময়ত কেনেকুৱা কি অকমান তোমাৰ কোৱাচোন
ৰঙালী অ আমাৰ ইয়াতে ৰঙালী বিহু ডাঙৰকৈ কৰা হয় উৎসৱটো আৰু তেনেকুৱা আমি যাওঁ চাব কাৰণে তোমাৰ ডেলি আমাৰ তিনি চাৰি দিনৰ বিহু হয় আৰু বাহিৰৰ পৰা আহে গান গোৱা বৰ ভাল লাগে তেওঁলত তেহঁতক চাইগে আৰু এ এনে আজিলৈকে পাৰ্টিচিপেটটো কৰা নাই এ হল্ডি কম্পয়া খেলা ধূলা হয় তেতিয়া তেনেকুৱাত মই পাৰ্টিচিপেট কৰি পাইছিলোঁ তোমাৰ তেনেকুৱা আছে নেকি
অ আমি আকৌ সেই বিহুৰ সময়ত মানে আমাৰ এই কুইজ প্ৰতিযোগিতাবোৰ হয় যে এই বিভিন্ন প্ৰতিযোগিতাত কুইজ আবৃত্তি সেইবিলাক মই দিছিলোঁ অঁ কুইজত মই প্ৰায় প্ৰথম হৈছিলো এই যোৱা বছৰো মই দিছিলোঁ আমাৰ কুইজ প্ৰতিযোগতি দি লেবিলাক কম্পিটিশ্যন দিওঁ বাক ই বিলাক চাই ভাল লাগে আৰু বিহু নৃত্য প্ৰতিযোগিতা বিলাক যে হৈ থাকে বিহুৰ অ সেইবিলাক ভাল লাগে অ কি আকৌ একেবাৰে মানে কি এনেকুৱা হৈছে গা অহালৈকে ৰাতি হৈ যায়টো বহুত ৰাতি বাৰটা পিছতহে গায়কবোৰ উঠে অ অ বিশেষকৈ মই জুবিনদাৰ আমাৰ অনুষ্ঠান চাইছিলো বাক্ৰাপাৰা অঞ্চলত এনেকৈ অ তেখেতৰ মানে অ পূৰা লাইভ চাইছিলোঁ আৰু
অ মই চাইছিলো জুবিনদাৰ বাৰু অ ম নোনমাটিতে আহিছিলে তেতিয়া চাইছিলো বৰ ভাল লাগিছিলে তেওঁ গানটো বেছি নাগালে অলপ কাজিয়া লগাৰ কাৰণে কিন্তু দুটামান গালে
হয় হয়
হা কি ক'লা তোমাৰ ভইচটো আটকে আটকে আহিছে
হৈছে নে
অ আহিছে এতিয়া বৰ্তম
অ অ মই কৈছিলো যে মই বিহু আৰু জুবিন দাৰ মানে এ মানে এটা ৰাণটো মানে এটা নহলে এটা এটা নহয় সেনেকুৱা টাইপৰ আছিলেতো এতিয়াৰ পৰাতো মানে গোটেই খিনি মানে বিহ বিহ ধু মানে একো ভাল নলগা হৈ থাকিলে এই যোৱা বাৰৰ বিহুটোয়ে কোৱা তুমি ৰঙালী বিহু সময়ত হয়নে একেবাৰে মানে ভাল নালাগা হ'ল আৰু ক'ব গলেতো এতিয়াৰ পৰা একো মানে অ একো ফেষ্টিভেল মানে ভাল নলগা নিচ চিনা হল
অ তেনেকুৱা মানে ভাল লগা ন কলা আগৰ নিচিনা নাই বাৰু তাত
অ অ এনে আৰু সি ভোগালী বিহুত তোমালোকে কেনেকুৱা কি কৰা ভেলাঘৰ সেনেকুৱা বনোৱা নে
অ আমাৰ ইয়াতে আহ ভোগালী বিহুৰ তোমাৰ উৎসৱৰ কাৰণে তোমাৰ দুই সপ্তাহ পোন্ধৰ দিন আগতে অ আমি ভেলাঘৰ বনাব লৈছ তাত দিওঁ বাঁহ চাহ কাটিকে পাহাৰৰ পৰা কাটি আনিকে আমি নিজে লৰা ল ল'ৰা হৈকে মানে এটা ঘৰ বনাওঁ ভেলাঘৰ তাতে তাতে ৰাতি বনভোজ খাওঁ ভালকে আৰু পিঠাই ৰাতিপুৱা উঠ ও পিঠা চিঠা খাইকে গা পা ধুকে তাক আহ জ্বলাই খুব আনন্দ লওঁ বৰ ভাল লাগে তোমাৰ তোমালোকে কেনেকুৱাকে কৰা
অ আমাৰ এতিয়াতো আমাৰ এই আমাৰ গুৱাহাটী মহানগৰীত তেনেকুৱা সিমান এটা নহয় আমি ভোগালী বিহুৰ সময়ত মানে গাঁৱত যাওঁ গাঁৱত গ'লে একদম ডাঙৰকৈ ৰাজহুৱা হৈ মানে ভেলাঘৰবোৰ নিৰ্মাণ কৰে যে তাতে ৰাইজ আমি গোটেই মিলি সেইদিনা উৰুকাৰ দিনা ভোজ ভাত ভাত খোৱা হয় ৰাতি আৰু ভোজ ভাত খাই আনন্দ কৰা হয় আৰু ৰাতিপুৱা প্ৰায় আহ
অঁ
তাৰপিছত এই ৰাতিপুৱালৈ আৰু সকলোৱে গা চা ধুই আহে ৰাতিপুৱা আহি এনেকে আমি সেৱা কৰি এনেকে জুই দিয়া হয় মেজি জ্বলোৱা হয় আমাৰ আপাৰ আছামৰ ফালে কোৱা
ৰা ৰাতিপুৱা কেইটাত জুই দিয়া
সোনকালেই হয় কিন্তু ছয়টাৰ পৰা সাত গাঁৱৰ মানুহবিলাক আহে আৰু সেই কেইদিনতো পোৰা ঠাণ্ডাই লাগি থাকে তথাপিও সেই গা ধুই আহিব লগা হৈ যায়
অ এতিয়াতো বহুত ঠাণ্ডা থাকে আৰু অ যিমান ৰাতিপুৱা দিয়ে সিমান ভাল বুলি কয় সেই
ভাল বুলি কয় হয় অ কিছুমানেতো এনেকুৱা কৰে মানে হয় কিছুমানে এনেকুৱা কৰে গোটেই ৰাতি মানে ভেলাঘৰত ৰাতি গোতেই ৰাতি পুৱাই দিয়ে নোশুৱে মানে
অ আমাৰ আমাৰ আমিও কৰিছিলোঁ আগত আমিয়ে কৰিছিলোঁ ভেলা ঘৰ ভিতৰতে শুইছিলোঁ ৰাতি
হয় অ অ খুব ভাল লাগে ন সেইকেইদিন
অ সেইকেইদিনো বিৰাট ভাল লাগে আৰু কি কম অ অ বৰ ভাল লাগে আৰু তাতে মেজি জ উ ৰাতিপুৱা মেজিখন জ্বলোৱাতে আৰু উ ভেলেলা ঘৰ মেজিপ বনাই চাইডত এটা সৰুকে
লগা হয় তুমি তেনেকুৱা গাঁৱত খাইছে গুৱাহাট কেতিয়াবা গুৱাহাটীত তেনেকুৱা বনাই পাইছে নে
অ আমি গুৱাহাটীতে সৰুকৈ আমাৰ দুই তিনিজন মানে ওচৰৰ ল'ৰা ছোৱালী লগ লাগি মানে সৰু ল'ৰা ছোৱালী সহেঁতে আৰু বনোৱাৰ চেষ্টা কৰি আছিল পিছ তৰ মই ইহঁতৰ লগত অকমান হেল্প কৰি দিলো সহায় কৰিলো বোলো এনেকে এনেকে কৰা বুলি ভাল লাগিল আৰু সেইদিনা যোৱা বছৰৰে কথা হাঁ হাঁ তেওঁলোকৰ সেই ল'ৰা ছোৱালীকেইটাৰ লগত মইয়ো অঁ ইয়াত এনেকুৱাতো মানে পৰিৱেশ টো নাই যে গাঁৱৰ নিচিনা আমাৰ এনেকুৱা মানুহ বিলাক ৰ মাজৰ মিলা প্ৰীতিতো নাই কম সকলোৱে নিজে নিজে মানে ঘৰে ঘৰে অ ঘৰে ঘৰে মানে উৰুকাৰ দিনাও খানা মানে খোৱা হয় কিন্ত তথাপিও আমি দুই তিনি ঘৰ মান মিলি এনেকে খাইছো আৰু একেলগে ভাল লাগেতো
অ সেইটোতো হয়
তোমালোকে ইয়াতে এ কেনেকুৱা ওচৰৰ মানুহৰ খানা খোৱা হয়নে উৰুকা এনেকুৱাত
খ খানা খোৱা হয় অ ওচৰৰ পাছৰৰ মানুহৰ লগত ভালকৈ খানা খোৱা হয় আমাৰ উৎসৱো কৰে আৰু আমাৰ ঘৰৰ কাষত কেইজনমান আছে তেহঁতৰ লগত মিলিকে ওৰস খাওঁ আৰু ৰাতিপুৱা তেহঁৰ সিহঁত ততে আমাৰ পিঠা আনি দিয়ে নহলে সিহঁতৰ ঘৰত যায়গে পিঠা খাই আহো সিহঁতে মাতে আৰু খোৱাত পিঠাটো বৰ তোমাৰ ইমান ভাল লাগে নহয় কি ক'বা তোমাক
পিঠা তোমাৰ অ পিঠাই ম বৰ ভাল লাগে এইটো হেঁচা পিঠা বুলি কয় এই যে এইটো নাৰিকল যে থাকে মাজত হেঁচা পিঠা কৰে আৰু আমাৰ ফালে
অহ
অ সেই সেইটো পিঠা ভাল দেই তাৰ পিছত আহ মই কিন্তু তিলৰো অকণমান কমাই খাওঁ তিলটো মই সিমান এটা ভাল নাপাওঁ নাৰিকল দিয়াবোৰ সেইবিলাক ভাল পাওঁ নাৰিকলৰ লাৰু তোমাৰ
মোকতো তিলৰ লাডু নাৰিকলৰ লাড়ু আৰু তোমাৰ ধৰা নাৰিকলৰ পিঠা এই তিনিটা পিঠা ভাল খাওঁ হয় আৰু বেলেগ পিঠা একো নালাগে মোক তেল পিঠা চেল পিঠা একো নালাগে মোক এই তিনিখন পিঠা হলে বৰ মোক এক একো পিঠাই নালাগে তিনিখন নাৰিকলৰ লাৰু তিলৰ লাড়ু আৰু নাৰিকলৰ পিঠা বহুত ভাল লাগে সেইকাৰণে মই সেইখনতটো বিচাৰি থাকো
অ এই বিহু কেইদিন আৰু খুব ভাল লাগে আৰু এই গাঁৱ গাঁৱত যে এই হুঁচৰি মাৰে যে এই ব'হাগ বিহুৰ সময়ত হুঁচৰি মৰাটো খুব ভাল লাগে তুমি
অ সেইখনতো মই চাবলৈ পোৱাৰ নাই আৰু গুৱাহাটী হয় আৰু যিখিনি জানো সেইখিনি কৰো আৰু
হয় হয় হয় সেইটো অকণমান অ হুচৰিটো মানে কি হয় গাঁৱৰ এ লল ডেকা গাভৰুৰ এটা দল থাকে। মানে ডাঙৰ ল'ৰা ছোৱালী খিনি ইয়াত এটা দল থাকিব সৰু ল'ৰা ছোৱালী খিনিও মানে এটা তেওঁলোক দল এটা কৰিব। কৰি মানে গধূলি সময়ৰ পৰা আৰম্ভ কৰি ধুনীয়াকে মানুহৰ ঘৰে ঘৰে যায়। গৈ হুঁচৰি গায়, বিহু গায়। বিহু গাই লৈ মানে তেওঁ ল এটা তেওঁলোকে গৃহস্থই মানে এ তেওঁলোকক কিছুমানে চাউলে হওক, কিছুমানক পইচাই হওক সেনেকুৱাকে দিয়ে মানে তাৰপিছত তেওঁলোকে পইচা তেনেকে তোলে পইচা বা চাউল এনেকে বস্তু তোলে। তুলি লৈ তেওঁলোকে খানা- খানা খায় মানে। সেনেকুৱা এটা তেওঁলোকৰ নিয়ম আছে মানে।
হয় নেকি। অ খানা খায়।
খানা খায় অ। পইচা ঘৰে ঘৰে- ঘৰে ঘৰে মানে তোলে। কালেকচন কৰে। ঘৰে ঘৰে তুলি লৈ কিছুমানে হয় অ' প - কিছুমানে পইচা দিয়ে কিছুমানে চাউল দিয়ে যাৰ পইচ চা নাই। অ যি ঘৰৰ যি বস্তু হওক লাগতিয়াল খানাত অ'। দিয়ে। তেতিয়ালোকে মানে আশী- আশী আশীৰ্বাদ দিয়া আৰু। এ দে -হুঁচৰি গাই লৈ যাতে ঘৰ খনত মানে পুৰা নদন বদন হৈ থাকে। বস্তুৰ কেতিয়াও অভাৱ নহয়। এনেকুৱাকে মানে অ আ আশীৰ্বাদ দিয়ে মানে হুচ হুছৰি গোৱা লৰা ছোৱালীবলাকে বুলি কয়।
তুমি কেতিয়াবা গৈছা নে না তেতিয়া?
উম মই এম্ এনেকে হুঁচৰি গাইছিলোঁ সৰুত থাক মই এই মামা ঘৰত যাওঁতে আমাৰ মামাৰ ল'ৰা ছোৱালী খিনিৰ লগত এনেকে মিলি গাঁৱত এনেকে এ গৈছিলোঁ ঘৰে ঘৰে গৈ হুঁচৰি মাৰিছিলোঁ। খানা খোৱাৰ অভিজ্ঞ তা আছে এনেকে আৰু।
অহ বৰ ভাল লাগিছিলে। অহ এতিয়াতো যোৱা এতিয়া- এতিয়া অহ এতিয়াতো যোৱা নে? এতিয়া যোৱা নে? কেতিয়াবা গৈছিলানে এতিয়া?
অ এতিয়া যাওঁ। এতিয়া গলে অকণ মান - মান ডাঙৰ হলত তো এনেকে হুচৰি মাৰিব অকমান লাজ লাগে চাওহে মই এতিয়া মানে হৈ থাকোতে লাজটো ইমান নাচ চছিলিল অ কলে অ নহলে আজি কি কয় আজিলৈ ইমানতে এৰো আৰু
ঠিক আছে দিয়া
পাছত পাতিম আৰু দিয়া ঠিক আছে হ'ব